হ।
আহ হেৰি কি খবৰ? অহ অহ ভালে খবৰ। বাকী? কি কই, একেদিন কি, কি কৰি আছে? চাহিত্য
চোন ঘৰতে ৰ, কি আৰু ঘৰতে পঢ়ি আছোঁ। প্ৰিপাৰেচনো কৰি আছো, পৰীক্ষাৰ কাৰণে, তই কি কৰি আছ?
হয় তাকেই। প্ৰিপাৰেচনে কৰি আছোঁ। ইন্টাৰনশিপ এটাও কৰি আছিলোঁ। তেনেকে মিলাই মিলাই কৰি আছোঁ আৰু তাকেই এইকেইদিন অ ঠিকেই অ্ আৰু বাকী গৰমতটো অলপমান কমিছে একেদিন, ৰ।
অ গৰমটো অলপ, ‌ অ' সেইদিনা বৰষুণ দিলে ন?
দিছে অলপমান কমিলে সেইকাৰণে। বাকী অ, বাকী মই তাৰ মানে। কল কৰিছিলোঁ মই। মই তাৰমানানে ক'ল কৰিছিলো। মই ভাবিছিলো এখন তোৰ সেয়া ল'ম বুলি, কি কয় মানে, স্কুটি খন বেয়া হৈ আছে, ‌ ত মই ভাবিলো স্কুটি খন থিকে কৰা মানে নতুন স্কুটি বা বাইকে লও। তাকে মই ভাবিলো অলপমান ডিছকাচ কৰি‌ লও। হ'ব সেইটো কাৰণে কল কৰিলোঁ।
অ বাইকে, বাইক শিক্সা যদি বাইক ল'ব পাৰা। বাইকখন
অ অ মানে তোৰ হেৰি দুই দুই তিনি লাখ মানৰ ভিতৰত দুই লাখ মানৰ ভিতৰত তত আহেনে নাই?
বিলাকত তো হিৰ' পাবি। আহি যায়, হিৰ এক্স পালচ, তোক কেনেকুৱা চিচতেমৰ বা বাইক লাগে, সটো তমাক কিমান চিচি
চি চি টো বেছি নালাগে মোক, এশ দহ বা এশ, ওৱান ফিফটি মান হ'লে‌ হ'ল।
ওৱান ফিফটি, ভাল, ‌ ভাল। ওৱান‌ ফিফটিততো ভাল পাবি। বাজাছৰো পাবি পালচাৰ চিৰিজটো, যদি তোৰ পইচা আৰু এক্সপাল পাই নাগে এক্সপাল টানড ছিক্স পাই যাবি ওখ হয় বাইকখন অলপ। অঁ' তু
অঁ', অঁ', অঁ', অঁ'। মানেতো। এয়া টু হণ্ড্ৰেড। চি চি পায় আৰু ওৱান ফিফটি চিচিও পায়। অঁ মানে টু হাণ্ড্ৰেড। সিটো কিমান টু লেক্
সিমানে পৰে দেই। মই প্ৰথমতে।
অঁ', অঁ। মানে আমাৰ লগৰ। তে লগৰ এটাই লৈছে না। সি তোৰ মানে লৈছিলে হিৰো এক্ লৈছিলে। অঁ' তাৰ মানে। এশ দিচ ইঞিন। এশ দ নে ৱান টেটি ফ কিবা তেনেকা কিন তোৰ মানে। তাৰ ফিউল এফিচিয়ণ্ট বঢ়িয়া। মানে তোৰ পেট্ৰল কমি হয় মানে চল্লিশ মান তেতিয়া মে ভাল। ৰছিতি
অঁ' এক্সটিম খন ভাল।
বোলে। উ্তৰ বিশ্ব বিশ মান মাইলেজ দিলে, বিশ মান মাইলেজ দিলে তো বহুত। চাব না, এনে পেট্ৰলৰ দাম বাঢ়িছে।
বহুত দাম চ তাকে স হিচাপে কিন্তু ঠিকেই দিয়ে অো ভাল-ভাল।
ভাল জাগ তেতিয়া এয়া। আৰু কি কয় তোৰ মানে বস্তুতটো সেয়া হৈ যায় আৰু মানে মিলি যায় আৰু তেতিয়া চব ব অঁ' বাকী-বাকী। খন এইখনত। কৰিব পাৰি বাৰু। এইখন ঠিক কলেও তোৰ সেয়া মান যাব। কি কয় তোৰ হেডলাইট। টো ঠিক কৰিব লাগিবোৱা আৰু কিবা কিবি তেনেকে।
নতুন নতুন নতুন ললো আজিকালি আৰু পাৰিল ইলেক্ট্ৰিক লওঁ ইলেক্ট্ৰিক কঠি ন লেটিজ স্কুটিও হে বেয়া নহয় লেটি অখন স্কুটি কোনটো ভাল চিটি জামত চলাব
জামত চলাব সেইটোৱে ভাল মানে বাইক বেছি হেভি হলে কি জানা তোৰ মানে জামত ঠেলা মেলা কৰা দিগদাৰি গিয়াৰ চেজ ো সেইটো আৰু ঠেলা মেলা এ এতিয়া যেনেকে স্কুটি এখন পাৰ্ক কৰিলে এখনতে টানি ওলাই দিব পাৰ বাইক এখনতো নোৱাৰ না কস্ত বত াবেলাকৰ আৰু জামত তোৰ মানে থেলোৱা মেলোৱা আগত থিলোৱা পিছত থিলোৱা দিগদাৰি দিগদাৰি জামত পেট্ৰল বহুত খাই পাই
উম পেট্ৰলটো বুলট তটো ল'লে শেষ ত দেল হৈ যাৰ
অ থ থ ফিফি ফ ফিি ফ ফিফটি ঘোৰ থ্ৰী ফিফটি ফ'ৰ ফিফটি মান হয় অ তাৰ থিং উ
ত ইফালে ল যদি কি ব্ৰেণ্ডৰ এতিয়া সটো খাই লবি
অ অ সেইটোতো হেৰি কি কয় ইয়াৰ ওপৰত মানে সেইটো ইয়াৰ ওপৰত হ'ব আৰু লোৱাটো তোৰ ব্ৰেণ্ডটো মানে তোৰ বাজেটটো চাই কেনে হ'ব আৰু
উম
বতো বাজেটটো কি হিচাপে আছে
এশ পছ এশ এশঁিশ চিচিটোৱে ভাল হ'ব উম কমাজট ান টুৱেটিাই পৰা ক ন তি
ওৱান টেটি ফাইভৰ তাৰ
হেভি বেছি হেভি বাইক মানে চলাবকে পুনকে
নতুন নতুন আহ বেছি অ মানে হেভি হেভি চলালে তোৰ মানে সেয়া আৰু মানে কি কয় তোৰ মানে এইটো হয় মানে প্ৰথম প্ৰথম কন্ট্ৰলটোতো নাহে ছেকেড কথা মানে অলপমান বেছি হ ইয়াত টাইবিলাকেই আৰু অ স্পী
অ সেইটো মানে উ ধানটো উ স জাৰ্কিং কি হয় জাৰ্কিংটো হেন্দেল কব নোৱাৰে
অ অ অ মাৰে
আহ
আমাৰ তোৰ আমাৰতো স্কুটিখন যেহেতু এখনতো এশ দহ চিচিে হয় এখনৰ তোৰ প্ৰব্লেম ওলাই থাকে মাজে মাজে মাজে মাজতে তোৰ এয়া ছিঙিলে স্পীডৰ মিটাৰত তাঁাকডাল ছিঙিলে সেইডাল ঠিক কৰিলো
সেনেকে পৰিঢছ ঠিক কৰাই নাই মই
অ এতিয়া দিপাৰৰ লাইট দিপাৰ লাইটটো দপাৰ লাইটটো বেয়া হৈছে আপাৰটো মাৰি কেনে চলাব লাগে সেইটো এটা দিগদাৰি অ দপাৰ লাইটটো বেয়া হৈছে আপ আপাৰ আ টো মাৰি চলাবে তোৰ মানে কি কি প্ৰব্লেম ওলাই থাকে মাজতে তোৰ সেয়া বেয়া হৈছিলে ত যে হেৰিটো কলটো থাকে যে এ তোৰ হেৰি যে তোৰ ধৰ ইগনিচিয়ান বাটনটো টিপিলি টিপাৰ পিছত স্পাৰ্ক এটা ত ওলাই ন পাৰ্কিং যোনটো ক'ল হয় সেইটো স্পাৰ্কটো বেয়া হৈছিলে সেইকাৰণে মানে তোৰ প যোনটো বত মানে ষ্ট নহয় কি মাৰিব লাগে ত সেইটো চে কৰিলো
উ আ গিলি দি ন মানে একছেে বাৰ এঘাৰ বহুত বহুত ওলাইছে এট বোৰ এটা বাইক বাইক বা স্কুটি ইখন কিনিলে সিখন মন যাব, সিখন কিনিলে ইখন মন যাব। এইখন দুবছৰ চলিলে বেছি দিব মন যায়।
অ', আৰু মানে তোৰ বৰ-বস্তুবোৰ নতুন-নতুনত ভাল লাগে। পুৰণা হোৱাৰ পিছত আৰু বেলেগ এখন কিনিব মন যায়। তেনেকুৱা হয় না।
উম, সঁচা কথা।
এহ মানে তোৰ
ফিউল এফিছিয়েন্ট এ কিন, বেটৰীৰ উম, পেট্ৰ'ল এফিছিয়েন্ট এ কিন অ, যদি উহ্হ ম‌ই সেইটোৱে কম।
কাৰণ কি তোৰ গুৱাহাটী চিটিত চলাম না। বেছি ৰাইড-চাইট কৰিলে বেলেগ কথা, এতিয়া জোনে বোলে ৰাইড চাইট এতেকে, ধৰ ইয়াৰ পৰা নলবাৰী অহা-যোৱা কৰে ৰেগুলাৰলি। সিহঁতৰ কাৰণে বেলেগ কথা, ৰাইড-চাইট যাই থাকে সিহঁতে ফিউল এফিচিয়েন্ট হ'লে ভাল, আগৰ পুৰণা বাইকবোৰতহ আৰু ভাল আছি ছিল ন' পুৰণা যে স্প্লিনডাৰ আছিল, কিবা আছিল সেইবোৰটো ফোৰ্টি ছেভেন ফিফটি মাইলেজ দিছিলে, সেইটোৰ মানে পেট্ৰ'ল ভৰালে আৰু পেট্ৰ'ল ভৰাব পাহৰিয়েই যায় মানুহে, ইমান মাইলেজ দি
আগতে আগৰ দিন বাইকবোৰ বহুতে চলিছিল আঢ়াই
ভাল, অ', বহুত মাইলেজ আজিকালিৰ বাইকবোৰ চি চিবোৰ বঢ়াই দি কেনে মানে মাইলেজ চাইলেজ কমি গৈছে আৰু অ', থাৰ্টি মাইনাছ থাৰ্টি কিছু আৰু কমিছে। থাৰ্টি মাইলেজৰ বাইকত এশ টকাৰ পেট্ৰ'লে দি একোৱে নহ'ব তেনেকুৱাতে অহ। সেনেকে থাকবানে। সেই আৰু তোৰ মানে সি-তোৰ যদি মানে এ দুই-এক লাখ, ওৱান লাখ ফিফটি মানত তোৰ আহি যাব লাগে। ভালে আছোনা।
উ, আহিব পাৰে দুই লাখ মানৰ যদি বাজেট আছে ভাল
অহ, আমাৰ যে লগৰ-লগৰ সি যে লৈছিলে হৃদয় এক্সট্ৰিম তাৰ কিমান পৰিছ নিম
ন সিমানে বছি নেকি এক লাখ বিশ ত্ৰিশ দহ মান পৰচ
হেৰি চি চি টোও এশ দহ আছে
উম এইব বজেট ফ্ৰেণ্ডলি হয়
অ মানে তাৰ বেছি পৰা নাই সেই হিচাপত চাব গলে তাৰ আহ তাতোত হেৰি মাই জটো এ তৰ্কত কিয় বেছি মাৰ দিষ্ট দিয়ে এনট কত চব ফৰ্তি নিদিয়ে মাইডজ ত এণ্ড তৰ থাৰ্টি মান দিয়ে নেকি
অ' অ' মানে আমাৰ লগৰ এটা আছে। ভৰি পৰি থাকে। ঠেক হৈ থাকে।
অ সেইটো সেইটো সেইটো সেইটো হলে দিগদাৰিত পিতুল যদি এয়া হয়
উম
উ সেতো অ প্ৰব্লেম সটো মানে পেট্ৰলৰ দাম টো বাঢ়িছে ন মেইন কথা হ'লে
বহুত দাম আছে আন্ধ্ৰপ্ৰদেশৰ ফালে এইফালে এ এশ দহ টকা হৈ গৈছে অসমততো বাপৰি বাপৰি
অ আ ততে হোৱাৰ চোৱাৰ যদি নৰখ
অ সেই যদি ষ্টট কেইখন বোলে পোন্ধৰ তশে শতমত
তাকেতেতো তোৰ তোৰ মানে এইবোৰ যদি হৈ থে মানুহে আৰু ইলেক্্ৰিক কিনিব লাগে
এ মানুহে এ কৰিব লাগে মানে এটা আত তেল তেল শেষ খ'বজ যে কেনেকে চলিব লাগে এট থৈ যাব
ইলে্ট্ৰিক স্ুটিও বহুত লাইছে আজিকালি কিনিব পাৰা আৰু আজিকালি ইলেক্ট্ৰিক স্কুটিবোৰ ভালক মানে ঘৰৰ চাৰ্জিং পইন্টতে চাৰ্জ দিব কৰি বেটাৰীতটো ওলাই কেনে
সটো
স তোৰ মানে সেই পেট্ৰল ইনফ্ৰাষ্ট্ৰাকচাৰ জোত মানে পেট্ৰল পাম্পত এটা এটা ইলেক্ট্ৰিক চাৰ্জাৰ এটা এটা লগাই দিব লাগে তাৰে তেতিয়া বস্তুটো তেতিয়া মানে ভাল হয় আৰু তেতিয়া মানে মানে চবে তেতিয়া মানে কিনিব আৰু আৰু বেছি
সেইটো নেি মানু সেই লাগে মানে বহুত ভাল নাপাইছে
চ নাপায় অ শদ শবদ তোৰ এইখন এ পটোৱে আৰু তোৰ দে তে তেতিয়াহ'লে পিছত তোৰ সেয়া কৰিম আহ অ অ দে আহ দে ব